অঁ।
মই পাছফালে বহি আছো, তুমি? কিবা আৱাজ আহি আছে পাছালৰ পৰা অলপ আতৰি যোৱা চোন।
উম, এতিয়া শুনিছ নে?
শুনিছো কিবা হুলস্থুল হৈ আছে। ব্ৰেক গাউণ্ডখি আছে উ কি চৈ আছে?
এতিয়া শুনিছা নি?
নাই শুনাই দিয়া।
উম। নাইখোৱা, তুমি? এনে খাবলৈ মন যোৱা নাই, তুমি খেলা নাই?
ৰাতিপুৱা খালো বাৰু দুপৰীয়া খোৱা নাই।
অ' কিহে খালা?
ৰাতিপুৱা খাইছিলো হেৰি এইটো গৈছিলে কেৰেলা এনেকে ঘৰত লগা কেৰেলা আলু ভাজিছিলে। তাৰপিছতবনাইছিলে ঘুকুনিী মটৰ মঙালি এনেকে বনাইছিলে
উম।
পনীৰ আনি থৈছে আজি বনাম নেকি তাকে ভাবি আছো।
তুমি?
চিদিখন মাহীয়ে পনিৰ আনিছিলে, সেইদিনাখন পনিৰ বনাইছিল বিলাহীৰ লগত।
উম।
মোক - মোক পাঁচ পিচ মানহে দিলে পাই।
কোনে বনাইছিলে?
মাহী।
কেনেকে বনাইছিলে
কেনেকে বনাইছিলে মানে এনেকে তেনেক বিলাহী এনেক কাটিলৈছে ন পুৰা কুটি কুটি লৈছে পিয়াজ কাটি লৈছে আদা নহৰু খুন্দি লৈছে তাপা তেল দিলে তেল দিয়াৰ পিছত আদা নহয় দি দিলে আৰু তাৰ লং ইলাচি ডালচেনি এনেকুৱা দি দিলে
উম
পুৰা খুন্দিলে অ কি পুৰা ভাজিলে ভাজি পেলাই তাত মচলা এড কৈ দিছে এনেকে কাষ্টমাৰটো দিছে এনেকে কিবা কিবি
উম
মাজত লৰাই আছে লৰাই আছে ত বিলাহী দি দিলে বিলাহী দি গ্ৰেভি কৰিলে সেৰিখিনি ফ্ৰাই কৰি থোৱা ফ্ৰাই কৰা নাছিলে পনীৰ খিনি তাছত সেই তাৰপিত বিলাহী দি পেলাই একদম পুৰা লৰালে লৰাই লৰাই লৰাই লৰাই লৰাই লৰাই হেৰি কৰি দিলে নহয় উ মই এতিয়া কি আছিলে হে দি দিলে পনিৰ খিনি দি দিলে তাত
উম
তাছত জলকীয়া অলপ দি দিলে জ্বলা হ'বৰ কাৰণে চত সেই তাৰ পিছত লৰাই লৰাই লৰাই খাব পৰা হৈ গ'ল আৰু মানে বনাই আছে ধুনিয়া লাগিছিলে খাই
উ
কিন্তু আমি বিলাক আকৌ তেনেকৈ নবনাও আক'পনীৰ
উম
আমি প্ৰথমে পনীৰটো ভাজি লওঁ
উম
মটৰ চটৰ লগত বনালে সেইকাৰণে ধৰিলে এতে পায় পিয়াজ চিয়াজ কাতি আদা নহৰুখিনি তেলত বনালে ভাজিলে বইলল আলু বইল কৰি থব লাগে মটৰ মাহ সেনেকে তিয়াই থব লাগে আলু বইল কৰি থব লাগে তাৰপিত আলু বইল কৰি পেলাই আলু ভাঙি পেলাই তাত দি দিব লাগে বিলাহী অকণ দি চব সেনাই তাত একদম মটৰ দি দিব লাগে চ মটৰ দি পেলাই য তেতিয়া বনাই লৰাই লৰা অকমান পানী দিব লাগে লৰাই লৰাই যে অলপ গ্ৰেভীৰ নিচিনা হ'ব তা সেই ফ্ৰাই কৰি থাই পনীৰখিনি দি দিব লাগে
উম
তাৰপিছত আৰু খাই চাবা আৰু ধুনীয়া বনোৱা বনাই যেতিয়া হেৰি হৈ যাব
মজাৰে খাই পনিৰ খাই ম মাছতকে পনিৰ খাই ভাল লাগে
ভাল লাগে অ মই ভাল পাওঁ খাই
মই মাছ খাই ইমানে এটা ভাল নাপাওঁ এই পনীৰ খাই ভাল পাওঁ
উম দুইটাতে প্ৰটিন আছে আকৌ প্ৰটিন মাছৰ কণীৰ পৰা কি হয় জানো মাছ খাবেলে মাছত কাইট থাকে যে সেইকাৰণে মই বেয়া পাওঁ
মাছ মানে এইটো ঘৰি মাছটো ভাল লোগেল মাছটো চালানী খালে বেয়া
অঁ
সেইটো ভালে বেয়া আজি আমাৰ ইয়াত বিয়া আছিলে
অ কিহৰ বিয়া
বৰ বিয়া
অঁ
মাহত বিয়া খাবলে গৈছিলে।
আহিলে নে নাই
আহিলে স আহি পাঁছ আহি যাজ
কিহে খোৱাই আছিলে।
খাছী মাংস ব্ৰইলাৰও আছিলে।
উম
তাৰ পনীৰ
উম
গোটেই কেইটা
উম
উম আজি গৰমো দিছে আক
দিছে টো গৰম
আজি ম বনাই থি শুবলৈ লৈছো আকৌ হাৰ পাই
আজি ইমান গৰম নাই ইমান আমাৰ ফালে ইমান গৰম নাই এতিয়া বতৰটো ডাউৰি
আমাৰ ফালে আছে মোক শুবলৈ ললে শুব পোৱা নাই এবাৰ শুইছো
উম
ত আকৌ তোমাৰ ফেন খ গুচি গুচিছে কাৰেণ্টটো তাৰপা আকৌ উঠো আকৌ শুওঁ।
অ', কাৰেণ্ট বাৰু নাই দেই, সেইটো হয় বাৰু।
কাৰেণ্টটো গুচি গুচি যায় আকৌ, কাৰেণ্টটো ইমান ডিষ্টাৰ্ব দিছে।
উম।
আকৌ আমাৰ ইয়াৰ সেই জিঅ' টাৱাৰটো যে, সেইটোও বেয়া হৈ থাকিলে।
কেনেকে?
এই ধুমুহা বতাহ যে আহিছিলে।
কেতিয়া? কালি?
কালি, কালি নহয়, এই হ'ল আজি কেইদিনমান।
অহ।
তেতিয়াই বেয়া হ'ল, আমাৰ ইয়াত টাৱাৰ নেটৱৰ্ক সেটৱৰ্ক নোপোৱা হ'ল।
অ', আতছা। উম।
এই এইটো কথাই অঁ।
উম।
এতিয়া আমাৰ ফালেও মানে এতিয়া বৰ ডাৱৰ কৰি আছে।
অ', অ', বতাহ মাৰি আছে ধুনীয়া ধু-
আমাৰ বতাহ নাই মৰা বাৰু, এনেই সন্ধিয়া হ'বও হৈছে বাৰু। সেইকাৰনেহে কুলা হৈছে নেকি।
উম।
মা হত আছে নে নাই?
মা হত আছে।
কি কৰিছে?
আহ?
কি কৰিছে?
মা হঁতে মা পথাৰলৈ গৈছিলে আহিছে।
এতিয়া আহিছেহে।
উম।
অ', আমাৰ ইয়াত
মাহীহত নাই, মাহীহত তাতেই আছে।
নাহে নি?
অঁ! আহিব।
অঁ!
আজি নাহে তাত থাকিব কাইলৈ, পৰশিলে। বুধবাৰে যাবগে।
উম! ভণ্টি আছে নাই?
ভণ্টি আছে, শুই আছে।
উম।
অঁ! নহয় পঢ়ি আছে তাই।
ভণ্টিয়ে পঢ়ি আছে।
উম।
অহ।
হিমন্ত বিশ্ব শৰ্মাই কৈ আছিল যে শুনিছিলা নে নাই হেৰি নিজুত বাবু আঁচনি, নিজুত বাবু, নিজুত মইনা আঁচনি এইবোৰ চব অক্টোবৰৰ পৰাই ষ্টাৰ্ট হ'ব।
অক্টোবৰৰ পৰাহে হ'ব নেকি?
অক্টোবৰৰ পৰা হ'ব অহ। নিয়মীয়াকে অক্টোবৰৰ পৰা। উম! তাৰপিছত হেৰিয়ৰ যে হেৰি পাছ কৰিলে যে স্কুটি দিয়াৰ কথা যে আছিলে যে? এইবাৰ পৰা স্কুটি নিদিয়ে।
উম।
স্কুটি নিদিয়ে, স্কুটি হেৰি কৰিব। এই নিযুত মইনা, বাবু আঁচনি সেইবোৰত দি দিব। জীৱন প্ৰেৰণা দিব।
এইবাৰ আমি আগ আগষ্টৰ পৰা নিদিয়ে আৰু এতিয়া।
আগষ্টৰ পৰা নিদিয়ে অক্টোবৰ পৰাহে দিব।
এয়া আগষ্ট পৰা এইবিলাক যে আকৌ নতুন কে যে কৰে যে
অ!
সেইবিলাক কৰিব হবলা কিন্তু যোৱা দিয়াতো অক্টোবৰত দিব নেকি?
অঁ! তেনেকুৱা হ'ব। অঁ! আগষ্টৰ পৰা নতুনকে যিখোনে হেৰি কৰিব আছে সেইবিলাক চব কৰিবলৈ দিছে।
আমাৰটো আকৌ নতুনকে হ'ব হ'বলা? অঁ! আমাৰ নতুন কে চেগ দিব নহয়?
উম।
অঁ! সেইটোৱেই হ'ব চাগে।
ভালে হ'ব। এইবাৰ ল'ৰাবিলাককো দিব নহয় চেক।
সেইটোৱে আগষ্টত চেক দিব একেবাৰে অক্টোবৰৰ পৰা পইচা পাব মানে।
উম।
শূণ্য হ'ব।
ভালে কৰিছে ন চৰকাৰে চবকে দিব নহয় এতিয়া। মানে ধৰি লোৱা চৰকাৰৰ যিখিনি নতুন-নতুন মানে আঁচনি যেনেকে বাবু আঁচনিটো আঁচনি, আগৰ পুৰণা আৰু এই মাতৃ গোটৰ কিবা ন লাখ মহিলাকো কিবা সঙ্গ দিয়া কথা কৈ আছিলে ন লোন ল'লে কিবাকিবি। বহুত সুবিধা কৰি দিছে।
আৰু এই হেৰি কিবা এটা নিযুত মইনা কোনটো এৰিব জানো? এহেজাৰ পৰা আঠশ কৰিলে যে?
জানো প্ৰথমৰটো নেকি?
হাই চেকেণ্ডেৰী
উম অ হাইছেকেণ্ডাৰী হব হাই চেকেণ্ডেৰী টোৱে অ
আতশ কৰি দিলে
উম
উম
বহুতক দিব লাগিব নহয়
আমাৰটো নকৰিলেই হ'ল আও
হম
আমাৰটো নকমালেই হ'ল
উম
আমাটো বোলো কমাই নিদিলেই হল আৰু
নকমাই আমাৰটো নকমাই
উম ইবিলাকৰ দুহেজাৰকে দিব
ইবিলাকক মানে কোনবিলাকক
এ বি এ কমপ্লিট কৰা নেকি
তোমাৰ নেটৱৰ্ক নাই নি
এম এ পঢ়া নে কিহৰ
হেল্ল
সেইবিলাকত দুহেজাৰকে দিব বোলে
কোনবিলাকক
এ বি এ কমপ্লিট কৰা বিলাকক নেকি এম এ পঢ়া বিলাকক
দুবি হেজা নিদিয়ে সিহতৰ হেৰিহে দিব পঁচিশ টকাকে দিব জীৱন প্ৰেৰণা আছ নি
নহয় এতিয়া আকৌ এইবাৰ কমালে ছাগে তেতিয়াহ'লে দুহেজাৰ বুলি দেখিছিলো কোনোবা এটা
অ হ'ব পাৰে উম
নহলে এই চিক ছেমৰ খিনিয়ে পোৱা নাছিলে নহয় এইবাৰ সেইখিনিকো দিয়ে বা আক।
হ'ব পাৰে। তে বহুতক দিব ন এতিয়া নিজুত মইনা আঁচনি আছে বাবু মই আঁচনি আছে। তাৰ পৰা জীৱন প্ৰেৰণাৰ লগতে আকৌ অৰুণোদয় দিব। কৃষকৰ দিব। বৃদ্ধ পেঞ্চন দিব বিধৱা পেঞ্চন দিব। অৰুণোদয় সেই আচনি দিব ন বহুত আঁচনি দিব। নতুন চৰকাৰ আহিছে যেতিয়া নতুন নতুন চব
উম,। হেৰী হঁতৰ ভিডিঅ দেখিচ নাই পিউজ হাজৰিকা হঁতৰ।
দেখিছো।
হে তাইকটো চলাই যে
অ'
অ' আকৌ এই ঋষিৰাজ
এগ্ৰিকালচাৰৰ ওপৰতো বহুত টকা খৰচ কৰিছে আমাৰ আমাৰ নাৰায়ণপুৰ এনেকে আমাৰ বিহপুৰীয়া সমষ্টিৰ বিধায়ক হি ভূপেন কুমাৰ বৰাই নতুনকে হেৰি খুলিব নহয়। ফেক্টৰী খুলিব উদ্যোগ জানো কিহৰ এতিয়ালৈকে কৰা নাই কিন্তু ডাঙৰ তিনিশ বিঘা মাটিৰ ওপৰত উদ্যোগ খুলিব গৰু বন্ধা এনেকে কিবা। নাই এনে গৰু বন্ধা আমাৰ তৰাজলী গৰু বন্ধা এই চাইডত।
অ
তিনিশ বিঘা মাটি।
খেতি কৰিবা
অ
উম ভাল পাওঁ নে মানুহ জনক
ভালে পাওঁৱে ইমান বেয়া নাপাওঁ।
উম মানুহটো বৰ এটিটোত আছে ন
বাকী খোৱা বোৱা খাই আছা নাই কিবা কিবি
হুম খোৱা বোৱা নাই কৰা।
কেলে মানে খাব লাগে আক খাদ্য খাদ্য খালেহে শক্তি পাব মানুহে।
অ' তাকে হেৰি হ'ল ৰাতিপুৱা ভাত দেউতাই বনালে।
উম
বা আকৌ এতিয়া আৰু সিহঁতে বনাব লাগিব।
খাবা আক বনাই মেলি খাই থাকিলে ৰাতি কি খাবা
তাকে আকৌ ৰাতিকে খোৱাই ভাল।
উম মাছ মাংস খোৱা নাই
খাও খাওঁ। মাংস ব্ৰইলাৰ কয়লা।
ব ব্ৰইলাৰ কোমল কইলাৰ কোমল কাৰণে।
উম
উম
সেইটোকে কোমল কাৰণে ভাল পাওঁ।
হয়
এইবিলাক বেয়া পাওঁ গোন্ধ এটা আহে খাচি মাংস।
খাচী মাংস মই খাই ভাল পাওঁ মই চবে খাই ভাল পাওঁ বেছিকে হাঁহটো ভাল পাওঁ
উম মই এই হাঁহটো কেতিয়াবা ভাল পাওঁ আৰু চবেই বনালে ভাল নালাগে
অ হাঁহ হক কোমোৰা দি বনাব লাগে বহুত মজা লাগে এ মামাৰ ঘৰত গৈছিলো ন তেতিয়া মাতিছিলে ভাত বনাবলে বাৰু ঘাঁহ বনাবলে অ ত হাঁহ আনিছিলে যে মই কোমোৰা লৈ গৈছিলোঁ
উম
তাকে বনালো
অ
বহুত ভাল লাগিলে
উম
হাঁহত দিয়া মচলা এটাৰ পায় হাঁহ চাল কোমোৰা বুলি সেই মছলাটো দি দিলো সেই মছলাটো দি দিয়া ন প্ৰত্যকটো মাংসই হাঁহ মাংস হাঁহ মাংসৰ নিচিনা লাগে
অ হাঁহ মাংসটো কোলা হৈ যায় ন
অ' সেইটো কাৰণেই ভাল লাগে ন'?
গ্ৰেভি কৰি বনালে ভাল লাগে।
আৰু মই বেছিকে মাংসবোৰ ৰাতি খোৱাতকে ৰাতিপুৱা খাই বহুত ভাল পাওঁ।
অ' ৰাতি বনাই ৰাতিপুৱা খাই, টেষ্ট লাগে।
টেষ্ট আ, টেষ্ট এটা আছে বহুত।
উম, ৰাতি মানে তোমাৰ গৰমে গৰমে খোৱা হ'ল।
মাংস খাব লাগে তেতিয়াহে শৰীৰৰ ভাল হয়। পিছত কিবা কিবা কিবি, নহ'লে দুৰ্বল হ'ব, দুৰ্বল হ'লে তুমি একো কৰিবই নোৱাৰিবা, কাম বন কৰিব নোৱাৰিবা, একো কৰিবই নোৱাৰিবা। দুৰ্বল হৈ গলে তুমি কেনেকে কৰিব পাৰিবা।